অ হেল্ল'।
মই এনেই আছিলো তুমি।
অ মইো এনে বহি আছো তাকে কি কৰিছা বুলিকে মই কল কৰিলো।
ময়ো আৰু কি কম একেইদিনতটো আৰু।
ইমান তোমালোকৰ পিনে পিছা বতৰ কেনেকুৱা বৰষুণ দিছে নে নাই।
আমাৰ পিনে বতৰ এনেকে মাজে মাজে ডাৱৰীয়া হয় বৰষুণ দিব খোজে আকৌ। ক নিদিয়ে।
অ এইকেইদিনতো এনেকুৱাই হৈ আছে উম। এতিয়া আৰু বহুত ৰ'দ দিছে চনামাৰ পিনে তোমালোকৰ পিনে।
মাজতে আকৌ ডাউৰীয়া হৈ যায় তাৰ পিছত বাহিৰত মেল দিয়া কাপোৰৰে ঘৰত। জানিব লাগে তাৰপিছত আৰু। আৰু দিব যাব লাগে সেইয়ে হৈ আছে।
অ এই বতৰটো যেতিয়া কাপোৰটো মেলি দিয়া তোৰ তাৰপাছল আৰু তেতিয়া হ'লে অ। বৰষুণ দিয়া নিচিনা কৰে তাৰ পাছত আৰু যেতিয়া আৰু মেলি দিবা লৈ আহিবা তেতিয়া। ৰ দিয়া ন।
তাকে।
এতিয়া।
তাকে কি কবা আৰু
খবৰ পাতি এনে ভালে চলি আছে না?
আছে- আছে তুমি কতো যোৱা নাই নেকি? ট্ৰেডিচনেল জেগাত এতিয়াতো সেই বিহু চিহু আহি আছে
অহ, সেইটোয়েইটো কি পিন্ধিবা তুমি পিছে?
মই এইবাৰ হে মেখেলা চাদৰে।
অহ, ঠিকে আছে বিহু -বিহু বুলি ক'লে ত'মেখেলা- চাদৰ তোয়ে মেইন হয় ন' ক'ব গ'লে।
উম, তোমালোকৰ তো আৰু
অহ, আমাৰ আৰু দখনা বড়ো ট্ৰেডিচনেল ড্ৰেছ হয় সেইটোই পিন্ধা যাই বড়োখনৰ লগত আনন্দে লোৱা যায়।
আৰু কি- কি হেৰি কৰা এনে মই
হা অহ, এই আমাৰ বোলো দখনা থাকে লগতে আৰণাই যিটো পিন্ধে গলত লয়, আৰু লগতে এইটো ফালি বুলি কয় যিটো আমি অসমীয়া ভাষাত অহ, চুৰ্ণী বুলি বা কিবা এনেকুৱা কওঁ যে
অহ
সেইটো ফালি বুলি কয় আমাৰ বড়ো ভাষাত ত' সেইটো লোৱা যায়। আৰু ল'ৰা বিলাকে আৰু গামোচা পিন্ধে লগতে আৰনাই লয় গেঞ্জি পিন্ধে সেনেকুৱা
আমাৰ ল'ৰাবোৰে পাঞ্জাবী পিন্ধে আৰু তলত ধুতি পিন্ধে।
অহ ',
আৰু সেই আৰু ছোৱালী বিলাকে মেখেলা পিন্ধে চাদ চাদৰ লগত গহনা পিন্ধে গামখাৰু
অহ, এইবিলাক ভালে লাগে ন অসমীয়াৰ ড্ৰেছৰ লগত। যিটো গহনা থাকে গামখাৰুৰ পৰা জোনবেৰিৰ পৰা গগনাও লয়
হয়, আৰু কলেজৰ ফাংচন ফাঞ্চনত বা পিন্ধি গ'লে সবে আৰু ভাল পায় আহিব।
অহ
কলেজৰে হওক বা বিহু বা এনেকুৱা কিবা বিয়াই হওক
সকলো লগতে পিন্ধিলে মিলি যায় ট্ৰেডিস্বনেল ড্ৰেছৰ লগত।
হয় আৰু তোমাৰ কোনটো কালাৰ ভাল লাগে?
মোৰতো মানে ক'ব গ'লে ভালে লাগে গোটেইকেইটা আৰু মেখেলা চাদৰৰ ভিতৰত ক'ব গ'লেটো মুগা কেইটা বেছি ভালে লাগে।
অ', মুগা- মুগা কালাৰ টো একদম মানে মুখৰ পৰা উজ্জ্বল তা আনি দিয়ে ন',
তাৰছত আৰু লগতে ৰঙা কালাৰৰ ব্লাউজ এনেকুৱা মানে উ কম্বেইনেশ্বন টো বহুত ধুনীয়া আৰু ক'ব গ'লে মানে বহুত ধুনীয়া দেখে হাপাই
আৰু খোপা মা চুলিত চুলিত হেৰি কপৌ ফুল লয়।
উ-ঙ্গেও ভাল লাগে এইবিলাকেতোটো মানে কি ক'বা আৰু সাংস্কৃতিৰ এইবিলাক ট্ৰেডিচনেল ড্ৰেছ বিলাকে ধুনীয়া মানে ৰূপ দিয়ে আৰু মানুহক।
উম এইবাৰ বিহুত কি পিন্ধিবা?
তাকে ভাবিছো বেছি আমাৰ এতিয়া আৰু আমাৰ ঘৰতো খোজা নাই। বেছিকে ঘৰৰ কাপোৰবিলাক চলে দখনা চখনাই পিন্ধিম নহলে।
মোৰতো বহুত ভাল লাগে দখনা মোৰটো পিন্ধিব মন আছে।
অ কেতিয়াবা পিন্ধিব পাৰিবা দিয়া দখনা কেনেকুৱা পিন্ধে কোনটো কি কয় গম পাবা। তেতিয়া।
অ আৰু তাৰে কালাৰ বোৰো ধুনীয়া লাগে।
অ আমাৰ ইয়াতে যেতিয়া নাচে।
যেতিয়া মানে বাগৰুমবা যেতিয়া নাচে তেতিয়া হালধীয়া দখনা পিন্ধে ৰঙা। ব্লাউজ পিন্ধে যেনেকুৱা বিহুত পিন্ধে। বিহু নাছিলে অহ। অ ঠিক তেনেকুৱা আমাৰ ইয়াতেও মানে যেতিয়া বাগৰুংবা আছে তেতিয়া ৰঙা ব্লাউজ। হালধীয়া দখনা ৰঙা ফালি আহ লগতে আৰণাইতটো থাকিব। গ্ৰীণ কালাৰৰ সেউজীয়া সেনেকুৱা ভাল লাগে আৰু। ন চবৰে চব জাতিৰে নিজা নিজা এনেকুৱা।
অ তাকে। আৰু ৰাভবোৰৰো ভাল লাগে আমাৰ কলেজত মেম এজনী আছে হা। তেওঁ মানে সদায় বেলেগ বেলেগ ট্ৰেডিস্বনেল। অসমত যিমান জাতি আছে সদায় বেলেগ বেলেগ কৰি পিন্ধি আহে। মানে চব নিজে আকৌ সেই। কৰে মানে যেনেকুৱা দ আ নখন ল'ব আৰু। আৰু ৰাভা ৰাভাৰ বাকী ড্ৰেছটো পিন্ধিব সেনেকুৱা কৰি। একদম ধুনীয়া লাগে চাবৰ কাৰণে।
ভাল লাগে ন সেনেকুৱা চাই কেনে উম।
আৰু গামখাৰু।
গাম খাৰ পিন্ধে নেকি।
হাতত হাতত পিন্ধে নে তোমালোকৰ।
অ হাতত পিন্ধে খাৰু চাৰু এনেকুৱা পিন্ধে আমাৰ। গামখাৰু পিন্ধিলে। পিন্ধিব পৰা যায় মানে আমাৰ মানে হাতত সাৰো পিন্ধে বেছিভাগে।
অ আমাৰতো গাম খাৰু পিন্ধে।
অ। সেইয়াই আৰু চবৰে নিজা নিজা জাতিৰ নিজা নিজা। সংস্কৃতিৰ ট্ৰেডিচনেল বিলাক ভাল লাগে।
হয়।
তোমাৰ পিছে কোনটো ড্ৰেছ বেছিকে পিন্ধম। যায় তাৰে আমাৰ অসমৰ যিমান জনজাতিৰ।
মোৰ মোৰটো চব ভাল লাগে। মোৰ বেছি বোৰতো পিন্ধিব ইচ্ছা আছে আৰু। ত মানে একদম ওপৰত। আৰু বাকী মেখেলা চাদৰ টো ভালে লাগে আৰু পাহ। আৰু ইয়া এটা হেৰি আছে।
ড্ৰেছ আছে অ। মোৰতো সকলোবোৰ যিমান জনজাতি আছে সিহঁতৰ মানে এবাৰ এবাৰ সাজ পাৰ বিলাক। পিন্ধিব বহুত মন আছে এবাৰ যদি পালো হয় পিন্ধিব কাৰণে। বাৰু দখনাটো বাৰু অ দ। খনা বাৰু মেখেলা চাদৰ এইবিলাক বাৰু পিন্ধিব পাৰিছো কিন্তু আৰু তাৰ বাহিৰে যেন। ৰাভা আছে কাৰ্বি আছে সেইবিলাক ড্ৰেছ বিলাকো বহুত পিন্ধিব ইচ্ছা আছে আৰু। আৰু পাহাৰীয়া ডেছ বিলাক নেপালী নেপালী ডেছ বিলাক।
অ নেপালী ড্ৰেছ বোৰ ভাল লাগে ন আৰু নেপালী ছোৱালীৰ। মোৰো ভাল লাগে।
অ সিহঁতেও বহুত ভাল লাগে সিহঁতৰ মানে হাছ। পোচাকৰ লগত বহুত ধুনীয়াকে মিলি যায়। অ।
ৰং।
আৰু যে সিহঁতৰ যে। গলত যে বহুত মানে অ মালাবিলাক যে পিন্ধে ইউনিক ইউনিক ভাল লাগে ন চাই কেনে। নেৰ।
হয় সেউজীয়া কালাৰত থাকে ৰঙা কালাৰত থাকে।
কাল।
অ চাবলে ভাল লাগে আৰু সিহঁতে সেইটো মংগল। চূত্ৰ হিচাপেও পিন্ধে নেকি। কিৰ মই শুনা পাইছো আৰু মৰত যে কিবা মাৰো। ৰে।
অ এই কিবা কপালি বুলি আচলতে সিহঁতে কিবা বেলেগ কয় ৰবা।
এহ আমি বাৰু অসমীয়াত কপালি বুলি কওঁ।
হয় আৰু যে মণিপুৰীবোৰৰো ভাল লাগে। একদম পুতলা টাইপ লাগে। বিয়াবোৰ দেখা পাইছানে ডাঙৰ চাইজ। ডাঙৰ চাই কিবা গ'ল গ'ল।
উম গল গ'ল পিন্ধে।
সিহঁতেতো ফুত লয় বগা।
অ তাকে ভাল লাগে এইবিলাক চাই কেনে। উম তুলসী মালা লয়। ত মোৰো কাৰ্বি ড্ৰেছ বিলাকো ভাল লাগে তুমি এনে কাৰ্বি ড্ৰেছ পিন্ধি পাইছা নেকি। কেতিয়াবা।
পিন্ধি পোৱা নাই কিন্তু তাৰে কাৰ্বি। কাৰ্বি নাচ হয় ন তেতিয়া দেখা পাওঁ ন তেতিয়া পুৰা মজা লাগে। একদম গলত পিন্ধে হাতত পিন্ধে আৰু যে হেৰিখন লৈছে।
অ।
তালবাৰ এখন।
কল অ এইটো টো। চাকুৱে কয় নে কি বুলি কয় বহুত দীঘল যে টালবাৰতো লৈ কেনে নাছে যে সিহঁতে সিহঁতৰ সেইটোত। ট্ৰেডিচনেল ডান্স হয় আচলতে ভাল লাগে। অ মেখেলা পিন্ধি লয়। তাৰ পিছত আৰু ভাল লাগে আৰু। অ সেইটোয়েতো ভাল লাগে ন সকলোৰে ইমান আমাৰ মানে জনজাতিৰ। ড্ৰেছ বিলাক মানে সকলোবোৰ বহুত। ধুনীয়া ধুনীয়া আছে আৰু সাজ পোছাকে আৰু।
আতছা। মোৰতো গোটেই চবৰে পিন্ধিব ইচ্ছা আছে আৰু। চাব ইচ্ছা আছে। অসমৰ গোটেই ঠাইবোৰত।
থাকে নহয়।
আৰু আপাৰ আছামৰ চাইডে।
অ।
সংস্কৃতিবোৰো বেলেগ বেলেগ আমাৰ।
অৱশ্যে আমাৰ অসমৰ যিমান অ আমাৰ
মই গৈ পাইছো ছো মই অকল নগাঁওতে গৈ পাইছো এনে আপাৰ আছামত আৰু লোৱাৰ আচামতো নলবাৰীৰ হাজতো সদায় যায়ে থাকা যায়
অ সিফালেটো গৈ এইবিলাক বাৰু সৰু সুৰা জাগাত যোৱা গৈছে মোৰো যিমান আছে তথাপি প্ৰিয় আৰু ক'ব গ'লে গোটেই অসমখন অ মোৰো ইচ্ছা আছে তাত গোটেই অসম খনে ঘুৰিব মন আছে ইমান ধুনীয়া ধুনীয়া জাগা গা আছে ইমান ধুনীয়া ধুনীয়া মানুহ বিলাকৰ অ সাজ পোচাক বিলাক এবাৰ এবাৰ পিন্ধিব মন আছে সেনেকোৱাই
হয় মোৰো তাতে আৰু সিহঁতৰ সংস্কৃতি বোৰো জানিব ইচ্ছা আছে কাৰণ চবৰে বেলেগ বেলেগ ন আমাৰ বেলেগ তোমালোকৰ বেলেগ
অ চবৰে নি নীতি নিয়মো বেলেগ বেলেগ আছে
আৰু তোমালোকে কি বাথৌ পূজা কৰা নেকি
অ আমাৰ ইয়াতে বাথৌ পূজাক বেছিকে পালন কৰা হয় বড়ো বিলাকৰ
সেনেকোৱা অ যিটো এ সিজু গছ বুলি কয় সেইটো বড় বিলাকৰ মানে বেছি ভালকে মানে আৰু সেই গছটো সেৱা কৰে এইটো আমাৰ বেৰাই বা বুলি কয় আচলতে
আমি দেখো তাতে চবে আৰু কিবা লাইন লাইন পাতি পাতি গৈছে ছোৱালী বোৰে ধুনীয়া কৰি ও দখনা পিন্ধি কিনে মানে আৰু লৰাও থাকে বহুত মানুহ হয়।
উম তাত পূজা পাতিলে চবেই নিজ, সাজ পোছাক বিলাক পিন্ধি যায় সাজ পাৰ বিলাক পিন্ধি কিনে ধুনীয়া ে তাৰপিছত মানুহে লাহেকৈ ভাল লাগে আৰু সেনেকোৱা চাই বিলাকে
হয় মই এবাৰে গৈ পাইছো তাতে আৰু যে আপং চাপং দিয়ে।
অহ আপং দিয়ে।
আৰু যে এই মেডাম মেফি পাতে হেৰি ইহঁতৰ আহোমসকলৰ
অ।
মেডাম মেফিত গৈ পাইছানে?
মই আজিলৈ যোৱা নাই কিন্তু মই দেখিছো আৰু মোবাইল বিলাকত।
মই গৈ পাইছো তাতে। আৰু বহুত ধৰণৰ খানা খাব দিয়ে। খাদ্য সিহঁতৰ আপং থা আপং থাকে। আৰু গাহৰি আঞ্জা থাকে।
অ আমাৰটোতো মেইন আঞ্জাটো হৈছে গাহৰিয়ে হয়। অ গাহৰিৰ লগত অনলা খাৰে বুলি কয় নহয় অনলা খাৰটো মেইন আজ অ অনলা খাৰেটো মেইন আঞ্জা হয় আৰু আমাৰ বডো বিলাক কৰ